কি ভাত আছিল নেকি? অ, কি কৰিছাঁ?
আছো এনে বহি উম, ভাল তোমাৰ?
উম-উম মোৰো ভালেই এক্সাম হৈ আছে শুনিছোঁ?
অ, এক্সাম চলি আছে আজিৰ পৰা।
অ, কেনেকুৱা হৈছে ভাল হৈছে।
উম, ঠিকে আছে আৰু।
অ', অ',
সেইটো ৰিজাল্টটোত হে গম পাম কি হয়।
হ, তাকেই বতৰ কেনেকে সেইফালে বৰষুণ ৰখিলে?
অ, না মানে এনেই ঠিকেই আৰু আছে।
উম-উম
ৰদ দিয়া নাই।
অ অ অ বৰষুণ চৰষুণো নাই অ।
অ বৰষুণ নিদিলে ভাল হয়।
অ তাকে সেইফালে খুব বানপানী হৈ গৈছে মানে
হা হা।
যোৰাবাট সিফালে।
অ অ
উম
তাকেতো সেফালে বহুত মানে বানপানী মানে ৰাচ স্তা ব্লক হৈছে নহয় সেইখিনি আৰু এইফালে ফুৰিব যোৱাৰো কথা আছেই।
অ অ ক'ত যাবা ফুৰিবলে
এ কৈছিলো যে শ্বিলং যাম বুলি।
অ শ্বিলং যোৱাৰ কথা কৈছিলা ন।
উম বাকী তোমালোকৰ কি হ'ল তোমালোকৰো হ'ল ন যোৱাতো না নহ'ল।
অ আমি যাম বুলি কৈছিলো।
উম
উম এতিয়ালৈকে মানে হোৱা কনফাৰ্ম হোৱা নাই মানে আমাৰ।
অ
কি খেলি মেলি হৈ আছে।
উম উম কেনে কোনদিনা যাবা। কেনেকে যাবা কিবা প্লেনিং কৰিছা নে নাই আহিলে কোন?
তাকে গ'লেতো আমি উম সোমবাৰেহে যাম নিকি।
অ কিন্তু নহয় কেত অ হেৰি তোমালোকৰ একজাম কেতিয়া খতম হ'ব?
একজাম আমাৰ শনিবাৰে শেষ হ'ব।
উম আৰু ৰবিবাৰেটো হোষ্টেল খালী হৈ যাব কিজানি।
উম সেনাখন মানে আমি বজাৰ কৰিব যাম বুলি কৈছো ফেঞ্চিত।
উম
বজাৰ কৰিব যাম তাৰ পাছতে সোমবাৰে যাম বুলি আমি মানে প্লেনিং বনাই থৈছোঁ সোমবাৰে যাম বুলি
উম
কেব বুক কৰিয়ে যাম চাগে
নহয় নহয় দেওবাৰত দিনটোতো থাকি মা
উম! হেল্লো হেল্লো হেল্লো হেল্লৌ হেল্লো হেল্লৌ অ শুনিছা।
অ অ অ এই নেটৱৰ্কটোৰ কাৰণে মাজে মাজে বন্ধ হৈ যায়
নেটৱৰ্কে
শুনাই নাপায়
উম
নহয় এই কি কয় তোমালোকৰ ৰবিবাৰে কি বন্ধ নহব নেকি হোষ্টেল
অ হোষ্টেল বন্ধই থাকিব
তুদি ফেঞ্চি যোৱা আহি কিনে ক'ত থাকিবা ৰাতি
অ লগৰজনী ঘৰত থাকিম
অ'।
চাওঁ নহ'বা, দেওবাৰে যাম নেকি মৰ্ণিং!
অ' তাকে তো।
উম মানে এই যো উম কিন্তু মানে যোনে যোনে যাব তাহাঁতি মানে কনফৰ্ম কে কোৱা নাই মানে কি কৰিম কি নাই সেইকাৰণে এনেই আৰু মই কৈছো আৰু মানে ফেঞ্চি যাম বুলি।
অ'। তাকেতো। সেই এনেকে মানে ভালকে অ' কনফৰ্ম নহ'লে দিগদাৰ হয়।
সেই কনফৰ্মকে ক'লেহে প্লেনিংটো সেইমতে আমি বনাব পাৰিম।
উম।
পোহাতো এতিয়া কোৱাই নাই কেনে দিগদাৰ হৈছে। ক মানে যাই নাযায় খেলি মেলি হৈ আছে চবৰে।
অ'। এইফালে আৰু টাইমে নহ'ব দেখোন কাৰণ এক্সাম চলি আছে নহয়। সেয়ে একজামৰ ফালে ধ্যান দিবা নে এইফালে কৰিব।
উম।
তাকে কি কৰে আমাৰোতো সেনেকুৱাই হৈ আছে আৰু। কেতিয়াবা যোৱা হয় কেতিয়াবা আৰু নোযোৱা টাইপ এনেকাই। তেনেকা হ'লে দিগদাৰ হয়। সেইকাৰণে একেবাৰতে যাই যদি যায় নাযায় যদি নাই আৰু।
উম, সেইটোয়ে আমিও তেনেকে কৈছো যায় যদি যাক, নাযায় যদি আমি দুই বা তিনজনমান গুচি যাম।
আমি দুজনী মানে যাম বুলিয়ে কৈ আছো আৰু।
অহ। এ বাকী থাকাটো ক'ত কি হ'ব মানে যাই কেনে?
থাকাতো টো আমি মেইন বিজ বজাৰতে থাকিম বুলি কৈছো। তাতে কম, কম মানে হোটেল বোৰ আছে।
কম দামৰ অকমান মই মানে দাদাজনক চাব দিছিলো। মানে চাই দিছে কৈছে যে বেছি দামী নহয় পাৰিব মানে থাকিবলে বুলি।
অ'।
মেইন বজাৰতে আছে সেইকাৰণে বেছি দিগদাৰ নহ'ব আৰু। পাঁচ, ছয় মিনিট অলপ খোজ কাঢ়াকে। হেল্ল', হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।